উম।
হেল্ল' অ, শুনিছো, তই শুনিছ নাই?
শুনিছো, শুনিছো কি খবৰ।
ভাল, ভাল তোৰ ভাগ কেনেকুৱা।
উম ভালে, ভালে ক'ত আছা এতিয়া।
মই এতিয়াতো এই ঘৰতে আছো পথাৰলৈ গৈছিলো।
অ, আহ।
তই ক'ত আছ।
মই, ঘৰত।
অ, ঘৰলে আহিলি নেকি?
এই, কালি গধূলি সময়ত পাইছোহি।
অ', অ', কেইদিনমান থাকিবি নে কি?
কেইদিনমান মানে তোমাৰ সাতাইছ তাৰিখৰ, ছাব্বিছ তাৰিখলেকে আছো।
অ', অ', এ, ফুৰিবলেও যাবি বোলে মাজতে শ্বিলঙলে?
অ, এ হেৰি সেইটো একৈছ তাৰিখে।
অ, মোক এই বাবা দাই এদিন কৈছিলে মই মানে তহঁতৰ ঘৰলে গৈছিলো।
অঁ অ'।
তেতিয়া কৈছিলে তো যে আমি একৈশ তাৰিখ বুলি কৈছিলে অ, একৈশ তাৰিখে এনেকে ফুৰিবলৈ যাম। লৱাও আহিব।
অ, একৈশ তাৰিখে ৰাতিকে ট্ৰেইনৰ টিকেট কৰি থোৱা আছে।
অ, ভালেই দে তো এই বন্ধতে ফুৰি লোৱা ভাল। পিছততো সময় নাপায় আকৌ স্কুল খুলিলে। উম, বাকী কোচিং কেনেকুৱা কি চলি আছে?
অ, কচিংটো হেৰি মই এইকেইদিন কৈ থৈ আহিছো আও এনেকুৱা অকমান হেৰি আছে বোলো।
অ, ছুটী লৈ আহিছ নে কি?
অঁ ছুটী লৈ আহিছোঁ।
অ, সঁচা কথা কলতে হৈছে নে, নে, গা, বেয়া, চা বেয়া বুলি কবলগীয়া হৈছে?
না, সঁচাটোৱে কৈছো।
অ, ঠিকে আছে মানে ছুটি দিয়ে ন তেনেকে কচিঙৰ পৰাও?
দিয়ে, দিয়ে।
উম, উম।
মানে যদি আগত, আগতীয়াকে বেছি লৈ থকা তেতিয়া নিদিয়ে মানে। টো এবাৰে লম যেতিয়া দীঘলীয়াকে লৈছো ন।
অ, ভালে কৰিছ, আৰু তো হেৰি ৰেষ্টৰ প্ৰয়োজনো হয় ন, কিমানো কষ্ট কৰি থাকিবি।
সেইটোও হয় বাও।
উম তাৰপৰা শুন আকৌ কাইল পৰা দৌৰিবলে যাবি নেকি?
পাৰি পাৰি।
অ মই মানে তোৰ আজি ৰাতিপুৱা নগলো বাও। উঠা অলপ দেৰি হ'ল কাইলৰ পৰা আকৌ দৌৰিবলে যাম বুলি ঠিক কৰি থৈছোঁ মনতে।
অঁ পাৰি।
তই যদি আজৰি থাক তইও যাব পাৰিবি দুইটাই যাম ভাল হ'ব, মই নহলে মানে অকলে অকলে যাব লাগে অলপমান এলাহো লাগে।
হয় হয়।
উম গতিকে তেতিয়া তইও ওলাবি কাইলৰ পৰা।
অ, পাৰিম হ'ব যাম।
অ', অ', ঠিক আছে।
উম, উম।
উ।
বাকী খোৱা বোৱা?
খোৱা বোৱা নাই কৰা মামি আইতাই এই গা পা ধুই আছে আজৰি হোৱাৰ পিছত বনাব আও। তেতিয়া খাম।
অ অ মামা কাহঁতৰ ভালেই নহয়?
ভাল অঁ, আগতকে ভাল হৈছে। তাৰপৰা আজি খেল নহয়।
অ', আজি খেল অ'।
এহে চাব লাগিব।
চাৰে তিনটা পা।
চাৰে তিনিটাৰ পৰা আছে অ', টি-টিভিত কোনটো চেনেলত দিব জানো পাই।
এই ষ্টাৰ স্পৰ্টচত দিয়ে নেকি নে চনী টেন কিতাত দিয়ে হ'ব পায়।
অ', চাব লাগিব তেন্তে।
বিচাৰিব লাগিব তাকে হে কোনকেইটাত দিয়ে।
উম, উম।
আহ টি টুৱেন্টি টো বৰ বেয়াকে হাৰিলে।
তাকেহে অ', সূৰ্যকুমাৰ
যোৱাৰ পিছতে টিমটো ভাল নোহোৱা হ'ল।
উম, তাকেহে মিছ কৰিছে চবে।
উম, চাৰি শূন্যত হাৰিব লাগে নে ভাৰত হেন দলটো।
হয়, অ', কালি কিন্তু মহিলা বিশ্বকাপ জিকিলে আকৌ।
অ', সেইখন জিকিলে তেছ মেচ। উম, হেৰীয়াত আছিলে লৰ্ডছখনত।
লৰ্ডছখনত আছিলে তাততো কোনোব এজনীয়ে চেঞ্চুৰি মাৰিছে নহয় গ'ম পাইছ নাই?
অ', য়াষ্টিকা ভটিয়া।
উম, ইমান ডাঙৰ ফিল্ডখনত চেঞ্চুৰী মৰাটো কম কথা নহয় আকৌ।
সেইখন বিখ্যাত হেৰি আৰু ফিল্ড তাত যে ইণ্ডিয়া ভাৰত বহুত ডাঙৰ কথা।
অ', তাকে সেইটো আমাৰ যোৱা এই হেৰিয়া লৰা খিনি খেলত অকমান বেয়া হৈছিলে।
অ', ল'ৰা খিনি হেৰিতটো মহিলাসকলে হেৰি কৰি দিলে।
অ', তাকে লৰা খিনি খেলতো সেইখন ফিল্ডত অলপমান কষ্ট হৈছিলে হয়, নে নহয়?
অ', হ।
তাকেহে।
একো নাই এতিয়া আকৌ আজি পাই ওৱান ডে কেইখনো ভালকে খেলি দিলে।
অ'।
জিকিলেই হ'ল আৰু ভাৰত।
এ জিকিব লাগে বাৰু দেই তোৰ ভাৰতৰ টিমটো অলপ সবলেই নহয়।
হয়, কুহলিহঁত আছে, ৰোহিতহঁত আছে।
তাকে ৰোহিত আছে, কোহলি আছে, তাৰপিছত আকৌ আৰু তাকে ৰ' মই চাব লাগিব।
ৰাহুল আছে।
অস্কৰ পেটেল, কুলদ্বীপ, বুমৰা, শ্ৰেয়াচ আয়াৰ, ঈশান কিষাণ।
অ', সেয়া ঈশান কিষাণক নেখেলাব চাগে।
ঈশান কিষানক নেখেলাাব চাগে অ', চ্ৰয়চ আইয়াৰক খেলালে ভাল লাগিব।
শ্ৰেয়াছ আয়াৰ খেলটো ভালে খেলেটো।
অহ, টো খেলখন ৰখাবও পাৰে, আকৌটো পিটিবও পাৰে।
অ', শ্ৰেয়াছ আয়াৰ টি টুৱেণ্টিকে ওৱান ডে প্লেয়াৰ হে।
অ' হয় অঁ।
সেটো ক'ব লাগিব।
তে-তেইচৱ অডিয়া ৱৰ্ল্ড কাপত, কি ধুনীয়া পাৰফৰ্মেন্ঞ্চ আছিলে আও।
উম, সেই তাকে সাতাইশটো সি ভালেই কৰিব লাগে দেই।
অ, তাকে সাতাইশখনেইটো মেইন আঔ, তোৰ বটলাটো লৈ ল'ব লাগিব।
হয় হয়, তেইছৰ।
অ, তেইছৰ বদলাটো ল'ব লাগিব।
অষ্ট্ৰেলিয়া মানে সেই, ফাইনেললে নগলে হল।
উম, তাকে নহ ফাইনেলে গ'লেও ভাল লাগিব, মানে মুঠতে জিকিব লাগে ভাৰত।
সেইটোৱে, হলো'ও অষ্ট্ৰেলিয়াৰ লগত অলপ ভাৰতে অলপ ভয় খোৱা যেন লাগে।
উম, অলপমান ষ্ট্ৰেটেজিটো অলপ সলাবলগীয়া হৈ যায় আৰু।
ওম উম' সেইটোৱে।
উম, এইটো অষ্ট্ৰেলিয়াটো এটা হেৰি টিম যে অলপ মানে কি আঔ তাতো ভাল- ভাল খেলুৱৈসকল আছে তাৰ পিছত অকৌটো এক্সপেৰিয়েন্ঞ্চ প্লেয়াও বহুত।
হা হা।
উম, আউ তাতটো মানে কি হয়, ক্ৰিকেটটো বহুত ধুনীয়া মানে কি আঔ প্ৰফেচনেলকে খেলাই ন।
ঝাইটি।
অ, ভালকে বনাব পায়ে, প্লেয়াৰবো।
উম' হু।
আৰু এটা কথা আকৌ সেই অষ্ট্ৰেলিয়া বা তু ইউৰোপীয়ান দেশবোৰত মানে কি হয়- হেতে অকল ক্ৰিকেটটোকে গুৰুত্ব নিদিয়ে বাকী চব খেলকে গুৰুত
সকলো খেল হয়-হয়, অষ্ট্ৰেলিয়া এতিয়া অলিম্পিকটো কিমান আগবাঢ়ি আছে।
অঁ তাকেহে, আমা- ভাৰততহে আকৌ অকল খেল বুলি ক'লে ক্ৰিকেটটোত বেছি গুৰুত্ব দিয়া হয় বা কি খেলবো পিছ পৰি থাকে।
এতিয়া এই পোন্ধৱ বছৰীয়া ভিতৰৰ বয়সৰ এইটো ফিফালে চিলেক্ট হৈছে ভাৰত দলটো।
অঁ।
কিমান গৌৰৱ কথা! পোন্ধৱ বছৰীয়া তলৰ বা সমনীয়া পোন্ধৱ বছৰীয়া সকলে যে অলিম্পিক খেলিব সেইটোয়ে বহুত ডাঙৰ কথা!
অ, বহুত ডাঙৰ কথাটো।
হয়, চিলেক্ট যে হৈছে সেইটোও বহুত ডাঙৰ, ফিফা।
অ' সেইটোৱে-সেইটোৱেটো এইটো ভাৰতৰ কাৰণে এটা সফলতা আৰু ভাল।
হয় সেটোৱে।
উম'।
ভাৰত-হন টিমৰ কাৰণে, এইটো এটা গৌৰৱ!
তাকে, তাৰপিছতে হেয়িয়াত যে এই চেচাত এক্সিডেণ্ট এটা গম পালি নাই?
অঁ পাইছোঁ।
তাক'কে, সৰু ল'ৰা এটা ঢুকালে।
অঁ, এইটো মানে হেৰিহে নেকি মাৰ্ডাৰ কৰাহে নেকি?
অঁ তেনেকেই কৈছে বাৰু নিউজ বোৰে এতিয়া, এ সেইটোয়ে হ'ব পায়ে।
অ সেইটো নহলে নিজে চাগে পা গাছ
উ আমিতো চেচা লে গৈছিলো নহয় কেইদিনমান আগত।
অ।
তা পা পানীও বেছি হৈ আছিলে দেই মানে কি হৈ আছে এতিয়া বতৰটো মাজে মাজে ৰ'দ, মাজে মাজে বৰষুণ এনেকুৱা হৈ থকা নাই জানো?
হয় হয়।
সোকানে টোকানে পানীও বাঢ়ি আছে তাত আও মানুহ ঢেৰ হৈছে।
মানুহে গৰমটো যে পৰি যায়।
উম।
সেইকাৰণে মানুহখিনি তালে যায় ব পানীটো চেঁচা যে যিমান ৰ'দ দিলৌ।
অ বহুত চেঁচা হৈ থাকে।
সেইটোৱে কথাটো।
উম।
আও এটা ধুনীয়া জেগা ন পিকনিক চিকনিকৰ কাৰণেও।
হয় অ এইটো ভাল জেগাটো এই ঠাণ্ডা পৰিৱেশ তা পা আও তাৰ ভিতৰতো গমেই নাপায় বাহিৰত কিমান ৰ'দ বাহিৰত কিমান গৰম একো গমেই নাপায়।
হয় বাও হলেও এইবিলাক যে এনেক- একে লগৰ ল'ৰাৰ লগত যোৱাটো মানে হেৰি কৰি দিব লাগে তাতো সৰু মানে সৰু যোনখিনি লগৰ
এ মানে কি ছা মাক বাপেকে গুৰুত্ব প্ৰদান কৰিব লাগিব আকৌ তো- অ কাৰ লগত গৈছে তাৰ পিছতেটো কেনেকুৱা হয় নহয়?
হয় হয় সেইটো লগতে মানে চোৱা এতিয়া যেনেকে আ- ষোল্ল বছৰীয়া তলসকলক সে তালে যাবলে দিয়াটো মানে হেৰি কৰিব লাগে।
অ সেইবোৰ তেনেকুৱা কিবা কিবি নিয়ম বান্ধি দিব পাৰে।
অ সোমোৱাওতে সেইটো নিয়মটো
পাৰে অ।
অ বা সোত ওঠৰ বছৰীয়া ওপৰ খিনিহে যাব পাৰিব। যদি বা মাক বাপেকহন লগত গ'লে তেতিয়া সেই সৰু ল'ৰা-ছোৱালী গলে বেলেগ কথা এইটো বেলেগ কথা।
কিনো তাত তাতো এটা কথা আছে নহয় যিহেতু সেইটো এটা টুৰিষ্ট প্লেচ তাত তই এ বাধ্য বাধকতা লগাব নোৱাৰা নহয়।
ন নোৱাৰি বাও হ'লো মানে ডাঙৰ মানুহ গলেটো লগত যোৱাটো একো আপত্ত- ত্তি নাই।
অ সেইটোৰ লগত গ'লে একো আপত্তি নাই আৰু সেই মানে কি তাত এ চাই থাকিবলৈ কোনোবা মানুহ থাকিব লাগে আও।
অ সেনেকে প্ৰটেকশ্যনটো
অ সেইটোৱে।
সে সেইবিলাক অলপ ৰাখিব লাগে বাও।
উম তাকে এ মই আমি আকৌ লোৱা কথা আছিলে খানা এটা খাবলে তা পা এতিয়াল মা আমি কেনচেল কৰিলো আৰু সেইটো।
অ একে ঘটনাটোৰ কাৰণে।
অ ঘটনাটোৰ কাৰণে কেনচেল কৰিলো।
অ অ ভালে কৰিলা। এই বহুত জেগা আছে দুপাংতটো ভালে।
অ দুৰপাঙে ভাল দুপাঙলৈও এতিয়া যোৱা কথা পাতিছো হেল্ল' শুনিছ নে
অ শু সেইটোৱে দু এই দুপাং জেগাটোও ভাল
অ দুপাং জেগাটো ভাল
এই ভিতৰলে যদি অলপ যোৱা নহয় তেতিয়া ধুনীয়া পৰিৱেশ এটা
অ তাকে আমি তাকে পাতিছো এতিয়া লগৰ কেইটাই গ'লে মানে তোৰ দুৰপাঙলৈকে যাম বুলি আৰু
অ অ পাৰি
উম
এই দুপাং জেগাটো এই জেগা একন আছে একদম পাহাৰৰ কিনাৰতে পানীও ধুনীয়া আও বহুত ঠাণ্ডা সেইকন
অ
কিন্তু এই দেউপাঙত এটা ভয় থা কে আও এ মানে অলপ আবেলি সময়লে হাতী চতি
অ হয় অ সেইটো তই ঠিক কথা কৈছ তো হাতী চাতি ওলাই তো দুপাঙত
অ ওলাই বহুত ওলাই একদমেই একদম কিনাৰলৈকে আহে
হাতী তাপা মিথুনো আছে নহয়
অ মিথুনটো বাও ইমান এটা ভয় কৰিব লগিয়া ন তেহেতক যদি আমি একো নকওঁ একো নকয় হ'লেও হাতী আছে খেদি আহে সেইটো বহুত ভয় লাগে আৰু এই দু্বাঙতে হাইছ হাতি ওলাই
উম হয় অ কথাটো মান তো এ আছেই টো সেইফালৰ পৰা এতিয়া হাতী আমাৰ ইয়াত আছে বুলি ক'লে সেইটো পাঙতে আছে আৰু বেলেগ কতো নাই
হয় হয়
উম
এই মানে দুপাঙত সুবিধাটো আছে যে হাবি পাত ধুনীয়াকে ওলাই আহিবলে ওলাই আহি একদম কিনা পায়হি
তাপাতো ওচৰত পাহাৰো আছে তাপা সমতলভূমিও আছে সেহেতে যদি পাহাৰতো থাকিব পাৰে আকৌ ওলাই আহিব পাৰে তেনেকুৱা আও
অ আও এই পানী খাবলে বহুত বিলাক মানে ওলাই আহে জন্তু
অ ওলাই আহে অ
এই পা পানীটো এই হেৰি তেহেঁতৰ পাহাৰীয়া জেগা হলো যতে ততে নাপাই যে সেইকাৰণে সমতললে গুচি আহে পানীটো
উম তাপাতো বহুত বহুত মানুহতো হেৰিও নষ্ট কৰে নহয় খেতি বাতিও নষ্ট কৰি দিয়ে নহয়
অ এই আমাৰ এতিয়া এই চিনাকী মানুহ এগৰাকী আছে
অ
তেওঁলোকৰ পৰিয়ালৰ ল'ৰা এজনক হাতীয়ে গছক মাৰিয়ে মাৰিলে
অ সেইয়া মানে এ সেইটোৱে মানুহে যদি কেনেবাকে খেদিবলে যাওঁতে উভতি ধৰে বা মানুহে যদি জোকাই তেতিয়াহ'লে মানে সেহেঁতেও সেই সেহেঁতেও উভতি ধৰে আও সিহঁতে যেতিয়া উভতি ধৰে মানুহৰ মানে ৰক্ষা নোপোৱা হয়
সেইকাৰণে এই ফৰেষ্টৰ চৰেষ্টৰ লাগে লগত ফৰেষ্ট বিষয়াসকল মানে, এনেকুৱা জেগা যদি অৱগত ৰাখিবই লাগে চৰকাৰেও।
উম হয় অঁ, আৰু এই নহয়, থাকে তাত। টো' পেট্ৰলিং পাৰ্টি থাকে মই জনাত।
অঁ।
পেট্ৰলিং পাৰ্টিয়ে এইবোৰ চাই থাকে নহয়।
ভুলো, পেট্ৰলিঙতকে ডাইৰেক্ট হেৰিয়ে থাকিব লাগে। যোনকিটাত মানে একদম পুৰা হাতী বোলে ওলোৱা-সোমোৱা কৰে। সেই জেগাটোত যদি ফৰেষ্টৰ ৰাখি থয়।
হয়, অঁ।
তেতিয়া মানুহখিনিৰ কাৰণে আৰু অলপ হে সাৱধানৰো সেই
সুৰক্ষা ব্যৱস্থাটোও হৈ যায়। হেল্ল'
ওলোৱা জেগাটোত মানুহ ৰাখিলে ভাল আও।
অ', ভাল অ', সেইটোয়ে সেই ব্যৱস্থাত